হেল্ল'
কি কৰিছ
এই ঘৰত সকাম পাতিছো সকামতে ইটো সিটো কাম কৰি আছো তই কি কৰিছ
মই জিমৰ পৰা আহি অলপ আগত পাইছো তাৰপা অকমান ৰাস্তালৈ ওলাই আহিছো মামা ঘৰত আছ নি
ঘখনে তো সকাম চলি আছে তে সকামলে মাতিলে মই আজি আহি পেলাই সন্ধিয়া সময়তে পাইছো বেছি সময় হোৱা নাই বাৰু
অ তডখৰ আকৌ উথনি মই লগৰ দু ঘৰ লগ পালোঁতো
অ মানে মই আহিছিলো আহি পেলাই সেইফালেদি মানে মই সোমাই আহিছো আকৌ মানে সিহঁতৰ ঘৰত সোমাই পেলাই আহিছো হ
আহ সিহত পৰা গৈ ডাইৰেক্ট তাত সোমালেগে
অ মানে মইতটো সিফালদি আহিলো সেইখন গাঁও হৈ পেলাই তাত মানে স ত সোমাই পেলাই মানে স কাম এটাও আছিলে সেইটো কৰিলো কৰি পেলাই আহি পেলাই সেই কৰিলো
আহ আজি ঘৰলে নাযাাৱ নে কিি
আজি ঘৰলৈ নাযাওঁ আজি মানেতো দুদিনমান থাকিম মানে বহুদিনৰ পৰা মমাৰ ঘৰত নাই যে তাৰপৰা আকৌ মই যদি মানে ঘৰত নাথাকো তেতিয়া মানে ককাই মানে থাকি পানে বৰ এটা ভাল নহয় ভ মানে ভাল নোপায় মানে
ইণ্টাৰ্ণশ্বিপ কি কৰিলি এতিয়া
এই ইণ্টাৰ্ণশ্বিপ চলি আছে তটো আজিতো সেয়া হেৰি শনিবাৰ আজি মই কৰি আহিলোঁ বাৰু
স
তোৰ কেনেকুৱা চলি আছে তোৰ কেনেকুৱা চলি আছে
এই কলেজ বন্ধ থাকিলে এই ৰুম খালী নাথাকে যে।
অ অ।
আৰু কলেজ বন্ধ থাকিলেতো হেৰী ইউনিভাৰ্চিটিয়েটো ৰুম এভেইলেবল কৰি নিদিয়ে খুলি নিদিয়ে আৰু।
এ সেইটোয়ে কিছুমান মানে ইউনিভাৰ্চিটিও কিছুমান নীতি-নিয়ম মানে একদম বেয়া তই সিহঁতে অকল কেৱল নিজৰ সিহঁতৰ স্বাৰ্থতোহে চাই সেই ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ সমস্যা হৈছে কি হৈছে মানে সেইবোৰ নাচায় সিহঁতে ভালদৰে হয়নে বাৰু ক তই কথাটো?
নহয় এতিয়া যিহেতুতো মহাবিদ্যয়ালয়ৰ পৰাই সেই আমি ইন্টাৰ্ণশ্বিপ কৰি আছোঁ। গতিকেটো আমাৰ ৰুমটো খুল দিব লাগে ন।
অ হয় সেইটোৱে। এতিয়া চাবি হা মই এতিয়া যিটো বিষয়ে লৈছো মই মানে কি এখন এল পি স্কু স্কুলত গৈ পেলাই মানে মই বিভিন্ন বিষয় সিহঁতক শিকাওঁ কাৰণ আমি এতিয়া এল পি স্কুল পঢ়ি আহিছোঁ আৰু আমি এতিয়া যিসকল মাষ্টৰে মানে হেৰিয়াত পঢ়ি আছে কৰি আছে মানে চাক চাকৰি কৰি আছে তেখেতসকলতকে মানে কিছুমান আমি তৰিকা মানে বা কিছুমান আমি পদ্ধতি মানে আমি ভালদৰে জানো।
অহ।
গতিকে মানে আমি তাত গৈ পেলাই বিভিন্ন ধৰণৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে শিকাইছো সে সেইখিনি কাম কৰিছো কিন্তু আমাক মানে এইটো ক্ষেত্ৰত আমাৰ মুৰব্বী অধ্যয়াপকে মানে আমাক এৰি দিব বিচৰা নাই যে ছাত্ৰ ছাত্ৰী আমি আমি গৈ পেলাই মানে গ্ৰেজুৱেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলে গৈ পেলাই বেলেগ এখন স্কুলত সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা মানে তেওঁলোকে বিচৰা নাই।
অ আৰু এইটোতো নিজেই বাছনি কৰি ল'ব পাৰি ন কি কৰো কি নকৰো।
সেইটোয়ে এতিয়া ইউনিভাৰ্চিটি হেৰি যিটো গা গাইডলাইন আছে গাইডলাইনতটো সম্পূৰ্ণকে লিখা আছে যে এশ ষাঠি ঘণ্টা এ কি এশ এশ বিছ ঘণ্টাত আমি এই কমপ্লিট কৰিব লাগে।
কিন্তু আমি কিন্তু সেইটো ক্ষেত্ৰৰ পৰা আকৌ আমি বঞ্চিত হৈছোঁ।
আৰু আমাৰ ছাৰে এই কিছুমানক যে সুবিধাটো সেই সুবিধাটো দিলে কিন্তু সকলোকে এই সমান সুবিধা প্ৰদান কৰিব লাগিছিলে আকৌ।
হয় হয় সেইটোতো ডাঙৰ কথা এতিয়া চা আমি গোটেই বেছটোত কিমানজন লৰা- ছোৱালী আছো তাৰে মাত্ৰ কেইজন মানেহে পালো সেইটো কিন্তু মই নিজেও যদিও মই এইটো সুবিধাটো পাইছো তথাপিতো কিন্তু মই নিজে বেয়া পাইছো কাৰণ শিক্ষকে এইটো সকলো সমস্যা কথা বুজিব লাগিছিলে ইয়াত কেৱল মানে আমাৰ মুৰ কেভাগে কেৱল নিজৰ ডিপাৰ্টমেণ্টৰ চিন্তাহে কৰিলে যে ডিপাৰ্টমেণ্টে যিটো প্ৰগ্ৰেম কৰিছে সেইটোহে অই শুননা কথা এটা শুনচোন।
ক
তহঁতৰ ফালে বিজুলী মাৰিছে নে? বিজুলী মাৰিছে নাই বিজুলী?
মাৰিছে এইফালে।
হা?
বহুত বিজুলীয়াই আছে।
এ বিজুলীয়াছে মানে বাহিৰত দেখোন থাকিবলে দেখোন ভয় লাগিছে।
সেইটোয়ে মোৰ থাকিবলৈ ভয় লাগিছে মই ভয়ে ভয়ে তোৰ
মোৰ কৈছ ঘৰ মানে বতাহ মাৰিছে আমাৰ ঘৰৰ মানে নেটটো মানে ভালদৰে নাপায়।
আমাৰ ঘৰত যে নেটটো একেবাৰে নাপায়।
আৰু এই তোৰ চেক চেক তাৰ মানে পোহৰটো যে মাৰিছে কিন্তু আৱাজটো কেলে অহা নাই?
সেইটো এইটো আৱাজ অ কি গতিতকে তোৰ পোহৰৰ গতিতকে সেই শব্দগতিটো লাহেকৈ যায়, আকৌ।
এ, নহয়, সেইটোতো হয়, কিন্তু এতিয়া পোহৰো ধৰ যেতিয়া আমি বিজুলীতো দেখিছো, তাৰো বিশ ছেকেণ্ড মান পিছত হলেওতো শব্দ পোহৰ শব্দটো শুনিব লাগে, কিন্তু এতিয়া পোহৰ আমি দেিখিছো কিন্তু শব্টো শুনা নাই। উ ইফালে ক'বাত শুনা পাইছো।
আমাৰ ফালে, শব্দটো ওলাইছে।
অ', কিন্তু আজি চাগে বহুত বৰষুণ দিব দেই।
বতৰতো তেনেকুৱাই লৈছে, বহুত বেয়া কৈ আহিছে, ন।
অ', তাকে তাকে ভালকে চাই চিতি থাকিবি, আকৌ। মানে সিদিনাখন কি হল, গম পোৱা নাই
কি হ'ল?
আমাৰ ঘৰৰ মানে কি হ'ল, আমাৰ বহুত আমাৰ ওচৰৰ মানে কিছুমান মানুহে গৰুবোৰ এৰি দিয়ে ন, আৰু গৰুবোৰ মানে সেই পাহাৰতে থাকেগে পাহাৰতে ঘাহহ খাই পেলাই, কিন্তু কি হ'ল তো সেই পাহাৰাতে ঘাঁহ খাই আছিলে সম্ভৱ, ৰাতি বহুত বেছি বৰষুণ দিলে। আমাৰ পিছদিনা পাহাৰলে যেতিয়া মানুহবোৰ গৈছে তেতিয়া দেখিছে গৰু মানে কেইটাও মৰি পেলাই পৰি আছে চ বিজুলী পৰি পেলাই।
ৰাতি কি গৰুন নাবান্ধে নে কি মানে
নহ ৰাতি বান্ধে কিছুমান গৰু মানে পাহাৰ খাবলৈ যায় সিহঁত থাকি দিয়ে মানে, ত এতিয়া জুম বান্ধি ছটা ত সাতটা গৈ কেতিাবা ঘৰলে নাহে।
আহ।
গৃহস্থই গম পায় যে, ছটা সাতটা গৰু এনেকে আছে।
অ'।
সেইটো কাৰণে, মানে, গৃহস্থই যে চিন্তা নকৰে যে পাহাৰ কিন্তু সেইদিনাখন মানে, কি হল নাজানো, বিজুলী পৰিলে মানে, এইটো মানে, অ', বিজুলী পৰি পেলাই গোটেই গৰুখিনি মৰি থাকিলে, নহয় পায়।
মোৰ এতিয়া ৰাস্তাত থাকি বেয়া লাগিছে, মানে।
আহ।
যিটো বিজুলীয়াইছে, মোৰ ৰাস্তাত থাকিবলৈ ভয়হে লাগিছে।
তাকে হে, ৰাস্তাত থাকিবলৈ ভয় লাগে, ক, এতিয়া এই মোবাইল চোবাইল হাতত লৈ পেলাই, ৰাস্তাত থাকিবলৈ ভয় লাগে, হয় নাই? !
অ', হয়তো।
পিয়ো তই কথা এটা চা, তোৰ ৰাস্তাত থক আকৌ ঘৰত থকা, একেটাই কথা, কাৰণ ঘৰতো কতটা ডিভাইচ থাকে।
ঘৰত থকা, একেটা কথাই, কিন্তু ঘৰত থাকিলে তোৰ চছেফটি এটা থাকে, কি তোৰ ঘৰত টো টিঙৰ তলত আছ মানে তই
মই ভিতৰলেহে যাওঁ দেই।
আমাৰ ভিতৰত নেট নোপায় আকৌ।
অ', মোৰ ভিতৰতে ত হলেও, মই অকমান এই ঘৰ কাষলৈ আহিছো।
আৰু এই বিজুলীটো বেছিকে মাৰিছে অলপ।
তাকেহে, এই আৰঠিন, তহতৰ আৰ্ঠহিন বহুৱা আছে নে বাৰু?
নাই, আমাৰ আৰঠিং নাই, তহতৰ আছে জানো?
আমাৰ আছে, এই সেই চোলা লগাইছিলে
অ' আ তিনিটাে
এ', বহুত সুৰক্ষাকে এতিয়া ধৰক ঘৰৰ য থাকিলে গোটেই আঠিনটো বাা কিমান এৰিয়া কভাৰ কিন্তু তই কথা
এইটো হেৰি, মাতটো অলপ অলপ ভাগি ভাগি আহিছে।
অ', অ', অ', মই গম পাইছো কিন্তু কথা এটা চাবি গম পাইছ না হে কথাটো
অহ'।
হেল্ল' এই
অ'। তোৰ মাতটো অহা নাই। তোৰ মাতটো অহা নাই।
শুনিছনে?
অ এতিয়া শুনিছো ক।
এই হ'ব দে বতৰটো বহুত বেয়া। আৰু কথা পাতিবি জানো মানে বতৰটো বহুত বেয়া হৈ আছে বাহিৰত থাকিব পৰা নাই।
ৰ অকমান সময় পাতি লওঁ নেকি।
অ ঠিক আছে তেতিয়া মানে কি হয় গম পাওঁ নাই যেতিয়া আমাৰ পৃথিৱী বা মাটি। হেই যেতিয়া কোনো এটা জেগাত মানে ধনাত্মক শক্তি বেছিকে উৎপন্ন হয়। তেতিয়া মানে বিজুলীত থকা ঋণাত্মক শক্তিটো মানে সেই তাৰ লগত সংযুক্ত হয় নহয় হৈ পেলাই মানে আমাৰ বিজুলীৰ সৃষ্টি হয়।
অ'।
গম পাইছ কথাটো। শুনা পাই আছে নে নাই। হেল্ল'।
মাতটো মাতটো ভাগি ভাগি আহে।
এইটো মাজে মাজে মাতটো ভাগি ভাগি গৈছে। এতিয়া শুনিছনে নাই।
চ
এ গম পাইছো শুনিছনে নাই বাৰু।
অ শুনিছো।
এ মানে তোৰ বিজুলীটোৰ মানে বহুত খিনি শক্তি থাকে তই এইখিনি কথা গম পাৱ নাই।
ন এইটো সেই এই কামটো কি হ'ল।
আহ পাহাৰ কামটোও হেৰি হ'ল আকৌ এতিয়া বন্ধ হৈ আছে আকৌ।
মাজতে আকৌ কিবা গাত খনা কথা আছিলে।
অ, গাত খনা কামটো কৰিছিলো কোনোবাই কোনোবাই। মেডিকেল।
সেইটো কি ভ
অ', আহ?
পাহাৰ তে কৰিব লাগে নে কি?
অ, পাহাৰে ক'ব লাগে আমি যে হাবি যে কাটিছিলো তাতা মানে ভিন্ন জেগাত আৰু সিহঁতে বহুত বেলেগ বেলেগ ঘৰ মানে শুনা কথা আছিলে।
মানে বেলেগ বেলেগ পুলি ৰোৱা কথা আছিলে।
অ'। তাৰপৰা এটা ঘাটত কিমানকে দিয়ে।